হয় শুনিছো হয়, হয় শুনিছো কোৱা।
অঁহ ভালে আছা।
হয় আছো তুমি।
অঁহ অঁহ মোৰো ভালেই কি কৰি,
হয় এই এনে অকনমান শুই আছো বিছনাত তুমি।
অঁহ অঁহ এই কি কম আজি ইমান গৰম পৰিছে মানে, এইকেইদিন ইমান গৰম, ৰাতি ভালদৰে টোপনি নহয়।
হয়, হয় লাইনো নাথাকে।
অঁহ, অঁহ তাকেইতো, বহুত সমস্যা গৰমত। অহ মানে আজি এই ইমান গৰম যে পৰিছে মানে। তুমি কি ভাবা মানে ইমান এই যিতো তোমাৰ উষ্ণতা দিনক দিনে কিয় ইমান বৃদ্ধি পাইছে? আগতেতো ইমান গৰম নাছিল কি ভাবা তুমি?
আমাৰ ক'বলৈ গ'লে অহ পোন প্ৰথমে, ইয়াৰ কাৰণটো হৈছে আমাৰ যিবিলাক আমাৰ, গছ গছনি বৰ্তমান আমাৰ দেখিবলৈ পাওঁ যে অত্যাধিক পৰিমাণে আমাৰ গছ গছনিবোৰ আমি, কটা দেখিবলৈ পাওঁ যাৰ ফলত আমাৰ গোলকীয়, যিটো উষ্ণতা সেইটো আমাৰ বৃদ্ধি পোৱা দেখা পোৱা গৈছে আৰু যাৰ ফলত আমাৰ, গৰমটো আমাৰ অত্যাধিক হোৱা আমি দেখা পাওঁ।
উম ঠিকেই ঠিকেই তাকেইতো মানে আমাৰ এইবিলাক মানে আমি মানুহবিলাক, বিলাকৰে ভুল বুলি ক'ব লাগিব মানে আমাৰ মানুহৰ মানে কিছুমান স্বাৰ্থৰ কাৰণে গছ গছনি কাটে এইবোৰ, বনাঞ্চল বিলাক ধ্বংস কৰি আছে।
হয়।
ইয়াৰ পৰা মানে পৰিত্ৰান পোৱাৰ কিবা উপায় আছে নে ধৰা অকমান যদি ইয়াৰ, পৰা অকণমান আমি হাত সাৰিব পাৰোঁ।
হয় হয় ইয়াৰ লগতে আমি চাবলৈ গ'লে আমাৰ ই, বায়ুতোও প্ৰদূষিত হোৱা আমি দেখিবলৈ পাওঁ অহ ধৰি লোৱা বায়ু হওঁক বা আমাৰ যিটো পানী আছে মাটি হওঁক এইবোৰ আমি বৰ্তমান অধিক পৰিমাণে আৰু প্ৰদূষিত হোৱা আমি বৰ্তমান দেখিবলৈ
খিনি হৈ যাব এই মই হয় হয় যোৱাকালি মই সামাজিক ইউটিউবত ভিডিঅ'টো চাইছিলো মানে অহ মানে সামাজিক মাধ্যমত ভিডিঅ এটা দেখা পালোঁ অতে তাতে মানে কি আছিল যে মানে কিবা ইথান'লৰ ফেক্টৰী খোলাৰ কাৰণে নেকি অত্যাধিক মানে তাতে কিবা প্ৰদূষণৰ সূষ্টি তুমি চাইছিলা নে
হয় হয় মইয়ো পাইছো এইটো।
অহ অহ অকমান কোৱাচোন ইয়াৰ বিষয়ে ইয়াত কি কি কি প্ৰভাৱ পৰিছে মানে ইয়াৰ ভিতৰত ইয়াৰ পৰা
হয় হয় আমাৰ যিবিলাক বৰ্তমান কল কাৰখানা আমাৰ বৰ্তমান অহ চলি আছে আৰু অহ চহৰ অঞ্চলতেই হওঁক বা গাঁও অঞ্চলতেই হওঁক সেইবোৰ আমাৰ তাৰ পৰা আমাৰ যিবিলাক আমাৰ দূষিত আমাৰ ধোঁৱা নিৰ্গত মুক্ত হৈ ওলাই সেইবোৰে আমাৰ বায়ু বোৰ আমি দূষিত কৰা আমি দেখিবলৈ পাওঁ লগতে ইয়াৰ লগতে আমাৰ যিবিলাক কল কাৰখানাত থকা আমাৰ অলাগতীয়াল যিবিলাক আমাৰ জাবৰ জো ধৰ সেইবোৰ আমি নদ নদী লগত একেলগে সংযোগ কৰি তাত পেলাই দিয়া আমি দেখি দেখিবলৈ পাওঁ যাৰ ফলত পানীবোৰো আমি দূষি দূষিত হোৱা আমি দেখিবলৈ পাইছো
হয় হয় ঠিকেই কৈছা মানে এই যিটো এতিয়া প্ৰদূষণ ৰোধ ৰোধ কৰিব গাড়ী মটৰ বোৰত মানে প্ৰদূষণ ৰোধ কৰিব বুলি মানে কৈ আছে তাৰ কাৰণে বোলে ইথানল প্ৰস্তুত কৰিছে। কিন্তু মানে এই প্ৰস্তুত কৰোতেই চোন বহুখিনি প্ৰদূষন হৈছে এতিয়া তুমি মই এতিয়া। চাইছো যে সামাজিক মাধ্যয়মত মানে গোটেই এই ইথানৰ প্ৰস্তুত কৰোতে মানে। কাৰখানা বিলাকৰ পৰা যি মানে। লেতেৰা পদাৰ্থ ওলাইছে ধোঁৱ ওলাইছে সেইবোৰতো বেছি প্ৰদূষণ সৃষ্টি কৰিছে।
হয় হয় হয়। হয় হয় ঠিক কথাই কৈছে যে আমি হয় কৰিব লাগে। কিন্তু অত্যাধিক পৰিমাণে আমি সেইটো কৰিব নালাগে যাৰ ফলত যাতে। পৰিৱেশটো দূষিত হোৱাৰ লগতে আমাৰ মানুহৰত তাৰ প্ৰতি যাতে আমাৰ। সেইবোৰৰ পৰা যাতে আমাৰ দেহৰ ৰোগবোৰ ক্ষতি হয় বা আমাৰ। ৰোগ ৰোগবোৰ যাতে নহয় তাৰ বাবে আমি সকলোৱে যাতে। সাৱধান হ'ব লাগে আৰু সেয়াই।
হয় হয় এতিয়া তাৰে মানে বোলে গছৰ পাত বিলাক বো এনেকে মানে। মানে তাৰে সাংবাদিকজনে চুই চাইছিলে একেবাৰে ক'লা কিবা আঠালেকীয়া পদাৰ্থ। মানে গোটেই গছ বিলাকত লাগি ধৰিছে। তাৰওপৰি মানুহবোৰৰ বোলে কেঞ্চাৰৰ পৰা ধৰ নিচিনাবোৰ ডাঙৰ ডাঙৰ। ৰোগৰ সমস্যা এনেকুৱা হৈছে গতিকে মানে অতি দুখজনক বিষয়। হয় একেবাৰে আমাৰ ওচৰ, ওচৰতে দিয়াচোন আমাৰ গুৱাহাটী মহানগৰীৰ পৰা গতিকে সেই এনেকুৱা। কৰাত মানে আমি ভাল পোৱা নাই দিয়াচোন যিহেতু আমাৰ। ৰে মানুহৰ ক্ষতি হৈ আছে।
হয় আপুনি ঠিক কথাই কলে অ, লগতে চাবলৈ গ'লে আমি সকলো কথা আমি জানো যে, সেইটো বিষয়ৰ ওপৰত, সেই টো ভালনে, বেয়া, কিন্তু আমি সেইবোৰ জানি বুজিও আমি সেইবোৰ কৰি থকা আমি দেখিবলৈ পাওঁ, বা আমি নিজেও সেইবোৰ পৰো, এতিয়া চাবলৈ গ'লে ধৰি লোৱা, আমাৰ যিবিলাক মানুহে মাদক দ্ৰব্য হওঁক বা সুৰাপান আজি যি কৰে। সেইবোৰৰ পৰাও আমাৰ পৰিৱেশটো দূষিত হোৱা আমি দেখা পাওঁ, লগতে তেওঁলোকে নাভাবে যে, পৰিৱেশ দূষিত হোৱাৰ লগত তে যে তেওঁৰ নিজৰ দেহটোও ক্ষতিগ্ৰচ। ত হৈ আছে, সেইটো তেওঁলোকে নাভাবে আৰু, যাৰ ফলত তেওঁ বিভিন্ন ৰোগত সন্মুখীন হ'ব লগা হয়।
তাকেইটো মানে মানুহবিলাকে আমাৰ মানুহবোৰে জানি বুজিও মানে কি কিছুমান এনেকুৱা ধৰণৰ ভুল কৰে, যিটো মানে আমাৰ নিজৰ শৰীৰটোৰ বাবে বা আমাৰ। পৰিয়ালৰ বাবেও মানে সমাজৰ বাবে হানিকাৰক, সেনেকুৱা ধৰণৰ মানে। বিলাক মই ভাবোঁ, যিমান পাৰি মানে। আঁতৰ, আঁতৰ কৰি চলিলে মানে, ধৰা তেওঁ তেওঁলোকৰ বাবে ভাল হ'ব বা আমাৰ। সমাজখনো ভাল হ'ব।
হয়, হয়, হয়, পোন প্ৰথমে আমি নিজে নি শিক্ষা হ'ব লাগিব এইটো বিষয়ৰ ওপৰত, যে আমি নিজেই নকৰি। নকৰিলে আনক এইটোৰ ওপৰত আমি। অ' দহটাক আমি কবলৈ পাৰিম, পৰামৰ্শ দিবা পাৰিম। গতিকে আমি নিজেও সাৱধান হোৱাৰ লগতে, আমি চৰ কাৰকো আহ্বান জনাব লাগিব যে, ইয়াৰ ওপৰত যাতে। সঠিক ধৰণৰ পদক্ষেপ, বা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে যাতে। এই আমাৰ প্ৰদূষিত। ঠাইবোৰ বা ঠাইৰ লগতে আমাৰ বায়ু পানীবোৰ যাতে, প্ৰদূষিত নোহোৱা। কৈ ৰাখিব পাৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনোৱাটো আমাৰ বাবে উচিত আৰু।
হয়, হয়, ঠিকে কৈছা, একেবাৰে সুন্দৰ কথা তুমি। এতিয়া আৰু আমাৰ মানে আমাৰ চৌপাশতো, দেখা পাওঁ যে, কিছুমান লোকে আমাৰ ওচ ওচৰ চুবুৰীয়া মানে মই দেখিছোঁ। তেওঁলোকে মানে, মনে, মনে ৰাতি আন্ধাৰত জাবৰ- জোথৰ বিলাক তেখেতে তেওঁলোকে মানে ৰাস্তাৰ কাষত বা নলা নৰ্দমাত পেলাই দিয়ে। যাৰ ফলত মানে সেই বোৰ মানে গেলি পচি এটা সময়ত দুৰ্গন্ধময় পৰিৱেশৰো সৃষ্টি কৰে। যাৰ ফলত আমাৰ পৰিৱেশটো মানে, অতি দূষিত কৰি পেলাইছে। এনেকুৱা লোকক তুমি কি ক'ব বিচাৰিবা?
এই এনেকুৱা লোকক কবলৈ গ'লে। আমি ঠাইতো লেতেৰা কৰাৰ লগতে আমাৰ। পৰিৱেশটো আমি দূষিত কৰিছো। গতিকে সেই পৰিৱেশটোৱে যে আমাক। নিজকে আৰু ক্ষতিগ্ৰস্ত কৰি আছে, সেইটো আমি কোনেও নাভাবো। গতিকে তেওঁলোকে আমি।
সেইটো জনাই দিব লাগ কে যে বা আমা, আমি দেখুৱাই দিব লাগে যে, আমি নিজে কৰি যে সেইপৰা আমি কোনেও কৰিব নালাগে। আৰু তেওঁলোকে আমি এইবোৰ কৰাৰ পিছত। হয়তো তেওঁলোকে অকনমান হ'লেও বুজি পাব, তাৰ ফলত ধৰি লোৱা তেওঁলোকে সেই কামটো নকৰিবলৈ চেষ্টা কৰিব বা আৰু চাবলৈ গলে হয়
যে তেওঁলোকৰ সেই কাম খিনিৰ ফলত এদিন তেওঁলোকো বিপদত পৰিব পাৰে হয়নে এতিয়া ধৰা বানপানী সময় আমাৰ ইয়াত বানপানীৰ পৰা সমস্যা কৃত্ৰিম বানৰ সমস্যা দেখা দিয়ে এই মই সেইদিনা মানে নলাত এনেকে পৰিব ওলাইছি লো, ইমান বানপানী মানে ৰা ৰাস্তাটো মানে একেবাৰে কৃত্ৰিম বানেৰে ভৰি পৰিছিলে এই নলা নৰমবোৰ চাফা নকৰাৰ ফলতেইটো তাত লেতেৰা বস্তুবিলাক পেলাই থাকে এনে বন্ধ হৈ হৈ এনেকেইটো পানীটো কৃত্ৰিম পানৰ সৃষ্টি হয় গতিকে সেইবোৰ সমস্যাটো এদিন তেওঁলোকৰো ল'ৰা ছোৱালী পৰিব গতিকে তেওঁলোক সেই কথাটো ভাবিচোৱা উচিত, যে আজি আমি যিটো কাম কৰি আছো হয়তো আমাক কোনেও নেদেখিব পাৰে কিন্তু এদিন এই কামৰ ফলটো আমি নিজে পাম
হয় আমি নাপালো আমাৰ উঠি অহা নৱপ্ৰজন্মাবোৰে সেইবোৰ ভো ভোগ কৰিব লাগিব সেই দূষিত বস্তুবোৰ হয়
গতিকে আমাৰ চৌপাশ পৰিৱেশটো মানে চাফ চিকুণ কৰি ৰখাটো অতি প্ৰয়োজনীয় আৰু এইখিনিতে মোৰ কথা এটা মনত পৰিলে যিহেতু আমি পৰিৱেশৰ প্ৰদূষণৰ কথা পাতি আছো পৰিৱেশৰ অল আমাৰ মানে আমাৰ আমাৰ যি মানে অসমৰ অৰণ্য মানু বুলি কোৱা হয়, যাদৱ পায়েঙে মানে এখন অভয়াৰণ্য তেখেতে নিজাতে ৰোপন কৰিছিল সেই অভয়াৰণ্যখন মানে কিছুমান দুষ্ট চক্ৰইও মানে এ এ জ্বলোৱাই পেলোৱা বুলি মই মানে সামাজিক মাধ্যমত বাতৰিত পাইছিলো গতিকে এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ড কৰা মানে ব্যক্তি সকলক মই ভাবো আহ আমি সোনকালে মানে তেওঁলোকক শাস্তি চিনাক্ত কৰি শাস্তি প্ৰদান কৰিব লাগে য'ত নেকি আমি আজিকালি অৰণ্য সৃ ষ্টি কৰা বা গছ গছনি ৰুপন কৰা কথা চিন্তা কৰি আছো বা আমি এনেকে চেষ্টা কৰি আছো ৰাইজক জনোৱাৰ বাবে তেনেস্থলত মানে এনেকুৱা এছাম দ স্ট চক্ৰ আছে, যিয়ে মানে ধৰা মানে এনেকুৱা এইবিলাকত হ'বলৈ তেওঁলোকে নিদিয়ে বা এনেকুৱা ধ্বংস কৰি পেলাই গতিকে তেওঁলোকক শাস্তি দিয়াটো তুমি বিচাৰানে
হয় হয়, মইয়ো শাস্তি দিয়াতো বিচাৰো যাতে সেই শাস্তিটো এনে কুৱা হ'ব লাগে যাতে চৰকাৰে এনেকুৱা এক শাস্তি ৰূপায়ন কৰিব লাগে যাতে তেওঁলোকে সেইবোৰ কৰাটো দূৰৰে কথা তেওঁলোকে ভাবিবও চেষ্টা কৰিব নালাগে আৰু এ এশ শ বাৰ যাতে সেইবোৰ কৰিবলৈ ভাবিব লাগে বা নকৰ সেই তেওঁলোকৰ মনত যাতে সেই কথাত টোৱেই আহি নপৰে যে এইবোৰ আমি কৰিম তেনেকুৱা এক ব্যৱস্থা আমি সকলোৱে কৰাটো অত্যন্ত জৰুৰী আ লগতে কবলৈ গলে প্ৰদূষ অ প্ৰদূষণৰ ক্ষেত্ৰত অ আমাৰ যিটো মাটিৰ অ গুণাগুণ হওক বা মাটিৰ যিটো আমাৰ প্ৰদূষিত সেইটো চাবলৈ গ'লে আমি পোন প্ৰথমে আমি মানুহেই সেইবোৰ কৰি আছো চাবলৈ গলে যেনেকৈ ধৰা আমাৰ যিবিলাক দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা প্লাষ্টিক জাতীয় যিবোৰ আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ। সেইবোৰ ব্যৱহাৰ কৰাৰ পিছত আমি যধে-মধে আমি আ য'ত-ত'ত আমি সেইবোৰ পেলাই দিয়া, পেলাই দিওঁ বা আমি পেলাই দিয়া দেখিবলৈ পাওঁ। আৰু যাৰ ফলত আ হয়তো সেইবোৰ বহুতদিন ধৰি তাত পৰি মাটিৰ লগত মিহলি হৈ যায় মাটিৰ প্ৰদূষণৰ লগতে মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো আমি হ্ৰাস পোৱা আমি দেখিবলৈ পাওঁ।
তাৰ ফলত ধৰা খেতি-বাতিও মানে নহয় আৰু ভালদৰে
হয় হয় আৰু গতিকে এইবোৰ আমি নকৰি যদি আমি ধৰি লোৱা আমাৰ কাগজৰে তৈয়াৰী যদি আমি সামগ্ৰীবোৰ বেগ, মনা আদি ব্যৱহাৰ কৰোঁ লগতে বেগ যিটো আমাৰ বাঁহ-বেতৰ, বাঁহ-বেতৰে সজুৰি আমি আমাৰ তৈয়াৰী কিছুমান যদি আমি সামগ্ৰী ব্যৱহাৰ কৰো তাৰ ফলত আমাৰ এইবোৰ নাইকিয়া হোৱা আমি আৰু দেখিবলৈ পাম। গতিকে এইটো কৰাই আমাৰ বাবে অত্যন্ত জৰুৰী।
ঠিকেই ঠিকেই কবাত ধুনীয়া কথা কৈছে তেতিয়াহ'লে বন্ধু আজি আমি আলোচনাটো ইমানতে সামৰো দিয়া
হয় হয় ঠিক আছে দিয়ক। বহুতো কথা জানিব পাৰিলো আৰু ঠিক আছে
ধন্যবাদ।
ধন্যবাদ।